শুনিছা নে?
অ', শুনিছোঁ-শুনিছোঁ।
অ', কি কৰি আছা?
অ', আছোঁ ৰ'ব এনেই এই অলপ ফুৰি আহিলোঁ আজি অলপ।
অ', খবৰ পাতি ভাল?
অ', ভাল-ভাল-ভাল পিছে তোমাৰ?
মোৰো ভালে দিয়া।
অ',
পিছে চাহ-পানী খালে নে নাই?
চাহ-পানী খালো ৰবা তুমি খালানে নাই?
অ, মইয়ো খালো দিয়া।
অ, খালা?
অ',
অ', পিছে কওকচোন, কি কথা আছিল?
অ, কব তোমাৰ তুমি পিছে কি-কি জাগা ফুৰি পাইছা?
অ, মই ক'ব গ'লে বহুত জেগাই ফুৰি পাইছো দিয়ক। মই শ্বিলং গলো কাশ্মীৰ গলো, এনেকুৱা বহুত ধৰণৰ জেগা গৈছো আৰু মই আপোনি তুমি?
অ, বহুত জাগা গলো মাজুলী গলো আৰু মাজুলী গৈছো, শ্বিলং গৈছো-শ্বিলং গৈছো।
আচ্ছা-আচ্ছা ঠিকে আছে।
অ, তাৰে তোমাৰ চব-চবত চাই আটাইতকৈ প্ৰিয় ঠাই কোনখন লাগিছিল?
অ', অ', অ কৰ বুলি ক'লা তুমি?
তুমি যে জাগাবোৰ চাব গৈছিলা, তাৰে আটাইতকৈ প্ৰিয় ঠাই কোনখন লাগিছিল?
মোৰ মোৰ হেৰি প্ৰিয় ঠাই ক'ব গ'লে মই হেৰিত গৈছিলো, এবাৰ শ্বিলঙত শ্বিলং ৰছে শ্বিলঙৰ-শ্বিলঙৰ মই এখন মৌচিননাম জেগা বুলি এটা আছে মেঘালয়ত, সেইটো জেগা মোৰ বহুত ধুনীয়া লাগিছিল।
অ', অ', অ',
উম,
তাত তুমি তাত তুমি কি-কি চালা?
মৌচিন ৰামত কেইটামান ৱাটাৰফল আছে মই ঠিক সঠিক নাম কেইটামান পাহৰিলো। ঠিক সেনেকুৱা আৰু চাওদাং ৱাটাৰফল বুলি এটা আছে, সেইটো বৰ ধুনীয়া ৱাটাৰফল দেই। এবাৰ চাব লাগে মানুহে অকলে।
অ', অ',
অ, আৰু ট্ৰেকিং আছে কিছুমানত। টেকিং আছে কিছুমান ট্টেকিংও খুব ভাল পাবা বস্তুবিলাক।
অ',
অ', যে তুমি, কি জেগাত ভাল পাইছিলা?
মই মোৰ মই আজিলৈকে দুখন জেগাতে গৈছো যিহেতু মাজুলী আৰু শ্বিলং। মোৰ মাজুলীখন, আগাতকৈ বেছি ভাল লাগিছিল।
আচ্ছা, মাজুলী হয়-হয়।
অঁ, কাৰণ আচলতে মই সৰু যেয়া সৰু হৈছিলো। সৰুতে মানে দেউতাৰ লগত এবাৰ প্ৰথমবাৰ গৈছিলো তেতিয়া। আৰু তেতিয়াই মোৰ তেতিয়া মোৰ মাজুলী স্মৃতিবোৰ, মনত আছে এতিয়াও মোৰ। আৰু মই যায় আহিছো তাৰ পিছত বহুত বাৰ মাজুলীত। গৈছো আৰু বিশেষকৈ মোৰ মাজুলীৰ হস্ত্ৰ শিল্প সত্ৰসমূহ মোৰ বহুত বেছি ভাল লাগে।
হয়-হয়-হয়। মহৎ বিলাক হুচ পাম।
অ, পিছে তুমি এ শ্বিলঙৰ ভাল লগাৰ মূল কাৰণটো কি?
অ, শ্বিলঙৰ ভাল লগাৰ মূল কাৰণ বুলি ক'ব গ'লে বহু কেইটাই আছে।
ধৰা তুমি শ্বিলঙৰ ঠাণ্ডা বতাহ আৰু আ পৰিষ্কাৰ -পৰিচ্ছন্নতা। তাৰপিছত আৰু এনেকুৱা বহুত স্মৃতি আছে আৰু মই যিহেতু মই আৰু সেই পৰিয়ালৰ লগত গৈছ ছিলো হাঁহি -ধেমালি বা নতুন ফূৰ্তি - চুৰ্তি কৰি মোৰ ভাল লাগে মানে তাত যাই।
অ',
অহ', সেইবাবে সেই ঠাইখন মোৰ ভাল লাগে আৰু শ্বিলংখন। অ, যে এ তুমি আকৌ মাজুলীত সুযোগ পালে যাবা নে নাই?
কি কৈছা?
আকৌ মাজুলীত সুযোগ পালে যাবা নে নাই তুমি?
নিশ্চয়- নিশ্চয় মই কেইদিনমান আগতে যাই আহিছোঁ মাজুলীত।
অ', পিছে আৰু মাজুলীত কি দেখিলা আৰু পিছে?
মই ক'ব গ'লে মাজুলীত মই সত্ৰসমূহ দেখিছোঁ যেনে আউনীআটী সত্ৰ
অ',
আৰু ফেগাৰ সত্ৰুবোৰ দেখিছোঁ আৰু মাজুলীখন যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা
হয়- হয়।
সেই সেইকাৰণেতো মোৰ পাজুলিখন বহুত ভাল লাগে আৰু ক'ব গ'লে মাজুলীৰ দিনসমূহ বহুত ভাল দৰে যায় তাৰ মানুহবোৰ ভাল আৰু বিশেষকৈ তাৰ খাদ্যবোৰ খাবলৈ অতি ভাল হয়।
হয়-হয়-হয়-হয়-হয়।
তাত যিহেতু নানান ধৰণৰ খাদ্য পোৱা যায় তাৰে তাতে মিচিং মানুহ বহুত ট্ৰাইপছ -ট্ৰাইপছৰ মানুহ থাকে তাতে। সেইকাৰণে তাৰ সত্ৰসমূহ বহুত আধুনিক যে অ, পুৰণা যুগৰ হয়। আৰু বিশেষকৈ শং- শংকৰদেৱ আৰু মাধৱদেৱৰ বহুতো সত্ৰ তাত আছে।
হয়- হয়-হয়-হয় মাছে আছে মই শুনিছোঁ আছে বোলি।
অ, আৰু লগতে ক'ব গ'লে তাৰ মাজুলীৰ খাদ্যসমূহ ভাল। সেয়ে মোৰ বেছি ভাল লাগে আৰু মাজুলীখন।
হয়- হয় মোৰো ভাল লাগে মই -মই শুনিছিলোঁ মই যাম বুলি ভাবি আছোঁ মাজুলীতো। যোৱাই হোৱা নাই।
অ, আহিবা -আহিবা এদিন বহুত ভাল লাগে তাত বিশেষকৈ তুমি তাৰ হ আহ শিল্পবোৰ চাই বহুত ভাল পাবা মুখা শিল্পবোৰ। অহ, তুমি পিছে শ্বিলঙত গলে সাধাৰণতে কি -কি কৰা?
মই শ্বিলঙত গ'লে সাধাৰণতে এ বহুত কামেই কৰো দিয়া মই প্ৰথমতে যাবা মই যাই প্ৰথমতেই মই পুলিচ বজাৰখন খুব চাওঁ
অ, পুলিচ বজাৰ মই চাই তাতে মই বহুত বজাৰ কৰো। তাতে দামবিলাক কম গম পোৱা নাই তাতে?
অ', অ', কম নেকি?
তে দাম বিলাক কম পাও বস্তুবোৰ তাতে মই প্ৰথমতে বজাৰ কৰো। আৰু তাতে ৰাতিপুৱাৰ পৰিৱেশটো খুব ভাল লাগে। অ তাতে সেই ৰাতিপুৱা মই অলপ টাইম অলপ বাহিৰৰ ফালে ফুৰোঁ তাৰপিছত ধুনীয়া ঠাইবোৰ চাবলৈ চেষ্টা কৰো আৰু এই স্থানীয় দোকান বিলাক ৰ পৰা মই কেতি কেতিয়াবা কিবা বস্তু খাওঁ। অ বাও ভাত বুলি কিবা থাকে তাতেই বাট টো অলপমান মানে আথা আমাৰ বৰা চাউলৰ ভাতৰ নিচিনা। সেইটো খাই সেইটো আৰু গাহৰি পায় হতাশব তাত সেইটো খাই খুব ভাল লাগে তাত।
উম ঠিকেই মই মাজত শ্বিলঙলে গ'লে বৰ তোমাৰ যিহেতু কলা তোমাৰ নিচিনাই ময়ো সেইবোৰ ট্ৰাই কৰিম আৰু।
হয় হয় হয়।
অ।
উম পিছে
তুমি আৰু এই ভ্ৰমণৰ পৰা কি কি শিকিলা পিছে হেৰি মাজুলীৰ পৰা?
অ ক'ব গ'লে মই মাজুলী ভ্ৰমণৰ পৰা বহুতো বস্তু শিকিলো বিশেষ কে মই ক'ব গ'লে তাৰ বহুত যিহেতু তাত বহুত আধুনিক যুগৰে বস্তু আছে।
উম উম।
বহুত পুৰণা পুৰণা বস্তু সেইবোৰ বস্তু চাবলৈ পালো আৰু বিশেষকৈ ব্যব হাৰ ব্যবহাৰ শিকিলো আৰু শস্ত্ৰৰ জ্ঞানসমূহ শিকিলো।
হয়, হয়।
আৰু অসমৰ যিহেতু বহুত ডাঠ ৰাস ৰাস বুলি ক'লে মাজুলীৰ ৰাস আটাইতকৈ গু গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি।
হয় হয় হয়।
সেই মাজুলীৰ ৰাস চাবলৈ পালো আৰু ৰাসত যিহেতু ভাওনা হয়। বহুত দূৰৰ-দূৰৰ পৰা মানুহ আহে ৰাসত।
ভাওনা কৰিবলৈ সেইবোৰ চাই মোৰ বহুত ভাল লাগিল আৰু বহুতো জ্ঞান পালো তাতে।
হয় হয়, ৰাস বুলি কলেই তুমি নলবাৰীত ৰাস চাই পাইছা নে নাই?
অ নলবাৰীৰ ৰাস চাই পাইছো কিন্তু এতিয়া বাকী যি যিবিলাক বাকী বিলাক জাগাৰ ৰাস বোৰ হ'ল আজিকালি অলমান আধুনিক টাইপৰ ৰাস হয়।
হয়, হয়, হয়, সেইটো হয়।
যোনটো মাজুলীৰ ৰাস পাবা সেইটো তোমাৰ অতীতৰ ৰাস যোন ত' পুৰণা ৰাস মুখা শিল্প আদিৰ ভাওনা সেইবোৰৰ ৰাস সেইটো অ অস্তিত্বটো এতিয়াও বজাই ৰখিছে মাজুলীয়ে।
হয়, হয়, হয়।
কিন্তু মই মই ৰাস বুলি কলে মই নলবাৰী তেতহে চাইছো কিন্তু ভাল লাগে ইমানো বেয়া নালাগে নলবাৰীৰ ৰাস।
অ অ।
অ আচি মাৰু আৰু মানুহ বহুত হয় নলবাৰী ৰাসত।
অ অ, মই এইবাৰ গৈছিলো নলবাৰী ৰাস চাবলে।
অ।
পাঠশালৰ চাইছোঁ।
অ পাটশালা পাঠশালা, পলাশবাৰী এইখিনি ভালেকেইটা ৰাস আছে আৰু আমাৰ এইখিনি।
অহঁ। পিছে তুমি আৰু শ্বিলং যাবানে নাই?
শ্বিলং মই যাম ৰবা আৰু শ্বিলং মই এই হেৰি জুলাই মাহৰ লাষ্টৰ ফালে যাম নেকি।
অ, বহুত গৰম পৰিছে ন?
এই বহুত গৰম পৰিছে আমাৰ শ্বিলং যাব লাগিব শ্বিলংঙত এইবাৰ ডাউকি চায়দে অলপ পানী হৈছে মই প্ৰথমে ডাউকি যাম বুলিয়ে ভাবিছিলো।
অ'।
সেটো এতিয়া পানী হৈছে বোলে বহোত।
অ' শুনিছো ।
কিবা কৰিছে বুলি কৈছে।
অ'।
অ' বহুত পানী হৈ গৈছে এতিয়া তাতে ইফালে নাযাওঁ। চেৰাপুঞ্জী ফালেয়ে জাম চাগে আকৌ।
অ' পিছে আহিবা এবাৰ মাজুলীলৈ।
অ', অ' যাম-যাম চাম যাব লাগিব ।
অ'।
এ শিবসাগব় গৈছা নাই তুমি?
শিবসাগব়-শিবসাগব় গৈছিলো মই তাৰ কারেংঘর চাইছিলো ৰংঘৰ চাইছিলো।
অ'
আৰু তলাতল ঘৰও চাইছিলো। অ' তাতে এইটো যিহেতু আধুনিক জেগা হয় হা
অ' আধুনিক জেগা নহয় বুলি কয় আধুনিক জেগাতো নহয় চাগে এইটো অলপ পুৰণ জেগা হয়।
অ' পুৰণ জেগা হয় এইটো অ' ভুল হৈ গল মোৰ কোৱাতে।
হয় পিচে তাতে এই জয় জয়সাগৰ নে এটা পুখুৰী আছে নহয়।
অ', জয়সাগৰ পুখুৰী এইটো সেইটো পুখুৰীতটো জয়মতীৰ কাৰণে বনোৱা হৈছিল।
হয়-হয়-হয়-হয়। লাগে দেই তুমটো গৈছিলো চাব লয় বঢ়িয়া লাগিছিল।
অ'। ঠিক আছে দিয়া কেতাবা মই শ্বিলং গ'লে তোমাক কম দিয়া।
অ' শিলং গলে ক'বা শ্বিলং গলে মানে আমি একেলগে যাম দে হেৰি চাইদ যাম এইবাৰ আমি চেভেন চিষ্টাৰৰ ফালে চাম এবাৰ।
অ'।
উম।
ঠিক আছে দিয়া লগ ধৰিম অ' দিয়া। আছে কাৰণে।